কি
এহ
হেল্ল'।
যায়।
অ'।
আকৌ বৰষুণ আহোঁ আহোঁ কৰিছে যে। কাপোৰখিনি একে আনিয়ে থৈ দিছোঁ আৰু।
এ, এনেই এ নিগনিয়ে মূতি আছে এনেই।
নহয়, বাৰে বাৰে পৰি থাকে যে, দিগদাৰ হয় তেনেকৈ। তই কি কৰিছ?
আছোঁ, এনেকে এনেই বহি পেলাই।
অ'।
অলপ পিছত যাম আৰু। এ, মানুহবিলাকৰ বেমাৰ-বিলাক দেখিলে বেয়া লাগে আজিকালি, ইমান কম বয়স সৰু ল'ৰা ছোৱালীলাকৰ বেমাৰ হৈ থাকে।
অ', কি হৈছে?
এ, কিছুমানৰ হয় ধৰি লওঁ এ, কিডনী পেচেণ্ট ইমান কম বয়সৰ আঠাইশ বছৰীয়া ল'ৰা এটাৰ হৈছে। এইটো গ'ল যেনিবা ডিচাৰ্জ হ'ল।
তাপা ডিছচাৰ্জ হৈ পেলাই গ'ল, তাৰ হেৰী কেনকুৱা মানে বেকগ্ৰাউণ্ড কেনেকুৱা কিহৰ কাৰণে হৈছে, আৰু হিষ্টিটো হি লাগিব।
হিষ্ট্ৰিটোতো সেই চি কে ডি পেচেণ্টে বুলিয়ে আছিলে বাক কি আৰু তো বেলেগ এনেকুৱা নাই এতিয়া কি বা কেনেকুৱা কি হ'ল খাইছিলে
খাই নে কি বা
খিনেই হয় ল'ৰাটো বহুত ওখ হয়। উম, হাঁহি থাকে দেখি বেয়া লাগিছে পিতত।
অ', বেছি হৈছেনে নে ভাল হব পাৰা।
ডায়েলাইচিছ কৰিছে।
অহ, অ'।
সেইটো হৈ গ'ল, তাৰপিছত নেক্সট এটা আকৌ দেখিলো হেৰি হয় চাগে তেনেকুৱা হয় মানে তাৰ কিডনীৰ ক্ৰেতিনৰটো বহুত বেছি হাই আছিলে।
আচ্ছা।
কিন্তু-কিন্তু বহুত নৰ্মেল ৰে বহুত বেছি হাই আছিলে।
অ'।
তাৰ পিছত এজনী ছোৱালী আহিছে, এয়া কি কয়
তাৰপিছত এজনী ছোৱালী আহিছে, ইমান ইমান সৰু সৰু কম বয়স ল'ৰা যে ডনাৰ বিচাৰিছেনে নাই?
গম নাপাওঁ, নাজানো। তাৰপিছত আৰু আকৌ এটা দেখিলোঁ মাজতে, সেইটো পেচেণ্টটো গ'ল, হ'বলা দেই।
অ',
কয় তোৰ জণ্ডিচ হৈছে হা ফুল জণ্ডিচ। এ পুৰা মানে চকুকেইটা একদম এনে এনেকুৱা হালধীয়া দেখিলে ভয় লাগি যায়। আৰু গাটো গোটেই হালধীয়া হৈ গৈছে। কমপ্লিট হালধীয়া। এক
অ',
এ, এনেকুৱাই নেকি থাৰ্টি তলত নে এনেকুৱা আছিলে, কিবা এটা আছিল, আৰু মুঠতে বেছি বয়সৰ নহয়। আহ কম বয়সৰ আৰু। তাৰ পিছত অৱস্থা নাইকিয়া আৰু একো। তাৰপিছত এ
ফুৰে নে কি মানে?
এইটোতো গম নাপাওঁ কিবা সে কেনেকে কি কৰে। খায় নে নাখায়পা। সিহঁতে খাব পাৰে। হিষ্ট্ৰী মানে কি খাইছিল কি নাখাইছিল আগতে সেইবিলাক নাছিলে ন? যিটো গম নাপাও তাৰপিছত বহুত কিবা কিবি বাঢ়ি আছে মানে।
চাৰ্চ দিছ নেকি?
মই দিয়া নাই তাই দিছে। মানে ডিচাৰ্জ হোৱা টাইমত ডাইট চাৰ দি দিয়া যায়। তাৰ আগতে ডাইট চাৰ দিয়া নাযায় এনে। আমি সেই বায় কেমিকেল পেৰামিটাৰ ধৰি ল এতিয়া পটছিয়াম তাৰপিছত কেটিনাইন আকৌ এ এল এফ টি কে এফ টি এই খিনি বস্তু চাই পেলাই তেতিয়াই তটো মানে কি কি খাব লাগে। ৰেষ্ট্ৰিকচন কি হব তাৰপিছত দিয়া যায় আৰু। সেইটো গ'ল।
অ', গ'ল। তোক দায় চাৰ দিব দিছে নে নাই?
এ মই দিয়া নাই। তাহাঁতে মানে ডায়েট চাৰ্ট বিলাক মানে আমাৰ ইয়াতে মামে বনাই থৈ দিছে হা। চবৰে ডায়েটবিলাক বেলেগ বেলেগ ধৰি লোৱা ব্লেণ্ড ডাইটৰ বেলেগ আকৌ নৰ্মেল ডায়টৰ বেলেগ কিডনী আৰু ডায়বেটিছৰ বেলেগ।
চলি আছে মানে। তহঁতে খালি সেইখিনি ল। হেনচ ষ্টেটাছখিনি লওঁ মানে?
অ হেল্থ ষ্টেটাচ খিনি লৈ পেলাই তাৰপিছত কি খাই কি নাখায় মানে আমি এই খিনি
প্ৰথমতে কি
আমি এয়া নিউট্ৰেচনেল এচেচমেন্ট লৱ লাগে। হেলথৰ কেনেকুৱা কি প্ৰব্লেম কি খাব পাৰে নোৱাৰে আকৌ ডায়বেটিছ চুগাৰ আছে না নাই সেইখিনি মই চাওঁ আৰু
অ কিছুমান এ জন্ম নোহোৱা ল'ৰা ছোৱালী হৈ গুছি গ'ল।
হয় নেকি? অ উম কিবা কিবি কাম কৰি আছে চাগে এক্টিভিটিৰ ভিতৰত। উম খাই লৈছে যে সেইকাৰণে উৎপাত কৰি আছে আৰু।
উম উম। নহয় স্পেচ কমিছে ডাঙৰো হৈছে যে সেইকাৰণে।
উম সেইটো হয় বাৰু। তাৰপিছত এ আৰু বয়সস্থ কিছুমান আহি থাকে আজি আকৌ এটা আহিছিলে হে দিনজৰি হা থাৰ্ড থাৰতি এইট ইটোতো কমাত গৈছে অলপমান
অঁহ অঁহ কেনেকে কি হৈছিল মানে?
কৰ'বাত বাইক এক্সিডেণ্ট হৈছে। তাই ঘনীয়েকে কেনে বাইক কে হয় এতিয়া ধৰিব পাৰ নাই কান্দি আছে চকুকেইটা ৰঙা টাইপ হৈ আছে, গম পাইছো আৰু তাৰপিছত ডক্টৰে সেইখিনি মই অশান্তি কৰা নাই। এম আৰ আই ৰিপৰ্ট থা কিবা কিবি কৈ আছে ব্লাড চাগে হেমৰেজ হৈছে নে কি বা নাজানো? এ মাথাওত কিবা ইনজৰ হৈছে আৰু হাতৰ হাল তাল এইবিলাক ছিগিছে।
কণ্ডিশন কেনেকুৱা?
কনডিচন মানে চেঞ্জ ইমান তেনেকুৱা নাই।
অঁ নহয় ক'ৰবাত থাকিও মানুহ আহে নহয় ভাল হয়।
অ।
অ, আমাৰ এজন ঘৰৰ ঘৰৰ দেখোন এটা ভাল হৈছিল কমাত থাকি পেলাই। কিমান দিন দেখোন কমাত থাকিলে?
অ সেইটো হয় বাৰু তাৰপিছত আৰু বয়সীয়াল মানুহবিলাক কিছুমান আছে কণ্ডিচন দেখিলে ভাল নালাগে আৰু মুখৰ মানে কেনেকুৱা কি বস্তু লগাই থৈ দিছে? আহ কবলৈ ভাল নালাগে আৰু কিছুমান।
উম, খানা খানা - পাতি খাব পাৰেনে?
কিছুমানেতো নোৱাৰে, চলি আছে ধৰি লোৱা নাকেদি নেজ ফ্ৰেক উম ফিডিং দিয়ে মানে নাকেদি সুমোৱাই দিয়ে পাইপে দি। অ লিকুইড ফৰ্মত হয়। সেইটো এম এল থাকে, ধৰি ল হাণ্ডৰেড এম এল
সেইটো চাগে, সেইটো চাগে নাৰচেহে দিব পাৰে।
সেইটো আমি দিওঁ আৰু ডক্তৰে দিয়ে।
ফিডিংটো?
অ ফিডিংটো আমাৰ আম আমি দিওঁ মানে আৰু ডক্তৰে যদি দিয়ে আৰু যদি ডক্তৰে নিদিয়ে তেতিয়াহলে আমাৰ আমিও দিবলগীয়া হয়। পেচেন্টক নহয় নহয় কিমান কি দিব লাগে সেইটো আমি লিখি
অ অ, বাকী খুৱাই খুৱাই দিয়ে কোনে নাৰ্চে?
নাৰ্ছে নাৰ্ছে আকৌ কিছুমান পেট বিষাই খাব নোৱাৰে ধৰি ল এই পিহনা বতাই দি বটি পেলাই খোৱাই।
হুম, পিহনা বতাই দিম পিহনা বতাই দি তাত বতিবলৈ আছে, আছে পিহত তেনে
অ অ আছে আছে একদম বতি থাকো।
মিক্সিত নিদিয়ে?
এ মিক্সিত নিদিয়ে তেনেকে ব আমাৰ যেনেকুৱা এটা লোহাৰৰ ব হেৰিটো আছে এনে কা কি বুলি কয় এইটো? দি পিহি পেলাই ধুনীয়াকে গুলি পেলাই খুৱাই।
অঁহ সেইটো হেৰি কেণ্টিনৰ পৰা দিয়ে নেকি?
ইয়াতে আছে, ইয়াতে চবৰে ৱাৰ্ডত আছে এটা এটা।
বনাই দিয়ে মানুহ।
অ, আমি যেনেকে নীলহঁতৰ কাৰণে এনেকে এ বতি থাকোতে ঔষধ, সিহঁতেও তেনেকে বতি থাকে।
কি হ'ব এতিয়া মানে হস্পিতেল গৈ পেলাই চাগে বিভিন্ন ধৰণৰ পেচেণ্ট দেখি দেখি অভ্যস্ত আৰু ন?
অভ্যস্থ মানে নৰ্মেল বুলিয়ে ভাবিলো আৰু উপায় নাই আৰু কি আৰু এইটোৱে লাইফ ষ্টাইল আৰু। এ অলপ বেয়া লাগে ফিল অলপ টাইম আৰু কাৰণে তাৰ পিছত আকৌ এইবিলাক নোহোৱা হৈ যায় মাইণ্ডৰ পৰা ইমান
নৰ্মেল চবৰে ইয়া দুখ যন্ত্ৰণা থাকেই আৰু পূৰ্বজন্ম কাম-চাম সেই গোটেইখিনি মিলাই পেলাই হিচাপ নিকাচ ইয়াতে হয় ন এইবিলাক চব হিচাপ নিকাচ ইয়াতে হয় সেনেকে, সেই বুলিও ভাবিব লাগিব আৰু আমাৰ উপায় নাই নহ'লে মনটো বেয়া হৈ যায়। নহ'লেচোন ডক্তৰ বিলাকৰ অৱস্থাই বেয়া হ'লহেতেন।
অ কিছুমান পেচেণ্ট খৰচ আছে মানে এনেকুৱা মানে অসভ্যসালি কৰে। আজি এটা পেচেণ্টৰ কি হ'ল আমি মানে হাইত ৱোৱেট জুখো ন, বি এম আইটো চাব লাগে। তাৰপিছত এ সি মানে ওজন জোখা নাই, তাৰপিছত আমি এতিয়া সুধিলো যে কিমান ওজনটো হৈছে কি হৈছে তাৰপিছত সি কৈছে কি হেৰি হাইত জোখা মেচিনো আছে।
উম।
জোখাৰ পিছত তাৰ ৱোৱেটো ওলাইছে হাণ্ড্ৰেড। তাৰপিছত কি কৈছে এইটো ৱোৱেট নহয়, মেচিনটোৱে ভুল দেখাই আছে হম। তাৰপিছত অ সি সি কৈছে মেচিন ভুল হয় আৰু মোৰ অফিচিয়েলী এনে ওজনটো হৈছে নাইন্টি ফৰ হয় বোলে। আপুনি কি হাড্ৰেড লিখিছে, মোকহে উল্টা কুৱেশন কৰিছে। তাত মই কৈছো আপুনি যাও ইয়াৰ পৰা হ'ল আপোনাৰ এতিয়া আপুনি যাব পাৰে এনেকে বুলি কৈছো, তথাপিতো সি মোক পিছপিনে থিয় হৈ আছে। এইও চাই আছে তাইৰো খং উঠিছে এনেকুৱা মানে আৰু তাৰপিছত কৈছে কিমান কৰে বস্তু মানে মোক গাখীৰ চাহ লাগে আৰু তাতে নহয় আদা বতি দিব লাগে।
অ সেইবিলাক কাৰণে সেনেকুৱা অৱস্থা মানে। ত সেইবিলাক কাৰণে সেইটো অৱস্থা, তোক কোনোই তোক কোনে তেনেকে তোৰ ইচ্ছামতে খুৱাবহে হস্পিটেলত। তোৰ মতে তোৰ ইমান অবেচ ইফালে অবেচ থকা মানে গাখীৰ চাহ খাই
আৰু গাখীৰ চাহ খালে মানে তাৰ কি হ'ব আহ বেমাৰ হ'ব, ধৰি লোৱা কি কয় কিবা গেছ হ'ব, তাক লাগে তাক লাগে তিনিবাৰ লাগিবৈ বোলে। অ গাখীৰ চাহ তিনিবাৰ কিমান বয়সৰ ফৰ্তি কিবা আছিল নেকি ফৰ্টি ফ'ৰ মান আছিলে। এ ডাকো টাইপৰ নিচিনা মানুহ।
অ সেইবিলাকে ঘৰতো বহুত গোথালি কৰে বহুত অশান্তি কৰে। অশান্তি কৰি কৰি আহি হস্পিতে হস্পিতেল পাইছেহি পাই পেলাইও লাজ নাই।
অ চুপ দিছে, চুপতটো টেষ্ট নকৰে নাখাও এনেকুৱা কৰি আছে, অশান্তি কৰিছে, নাৰ্চকো কিবা দম দি আছে।
সে সেনেকা থকাকে মন মানে নাথাকাই ভাল তাত চে ইমান অশান্তি, ঘৰখনতো অশান্তি কৰে চাগে। অশান্তি কৰি কৰি বেমাৰ হৈছে, হস্পিতেলত ভৰ্তি কৰে হস্পিতেলতো অশান্তিয়ে কৰিছে। হয়নে নহয়? আকৌ দুদিন পিছত আকৌ খাব আকৌ হ'ব।
তাৰপিছত কি কৰিলে? এয়া ডক্তৰে এইয়া ডক্তৰ মানে পুৰণা ডক্তৰ তৰ আছে কিছুমান, বহুত বছৰ আগৰ পৰা কৰি আছে, গতিকে আৰু ড কি দিছে? পুৰণা প্ৰচেন মানে হেৰি হয় ডক্তৰ যিহেতু দম দিয়ে আৰু পুৰা।
অহ।
উমঁ।
দম দিছে ডক্টৰে পুৰা। দম দিছে দম খাইছে নে নাই?
দম গম নাপাওঁ, মই মেমৰ মুখৰ পৰা শুনা পাইছো আৰু।
অঁ', -অঁ', -তেনেকুৱা। এতিয়া কি ৰাউণ্ডত যাবি নেকি তই?
যাম আৰু এতিয়া অলপ পিছতে।
অ', -অ', আৰু কথা পাতিব সময় নহ'ব তোৰ?
এই এতিয়া আৰু কথা নাপাতো দে, অলপ পিছত কথা পাতিম।
দে হ'ব দে, উম।